শুনিছা?
অঁ', -শুনিছো, কলটো কিবা জইনে হোৱা নাছিল নহয় কিবা।
অঁহ', - হয়, ত' মই আৰু ভাবিছো কিবা হ'ল। কলটো ৰিচিভ কৰাটো দেখুওৱা নাই অঁ।
বা নেটৰ বা- প্ৰব্লেম দিছে, মই আছো ৰবা। অ আছো ৰবা মই, উমঁ তাকে।
অহ', - কি কৰি আছা তুমি?
মই চাহ খাই উঠিলো ৰবা অলপ আগতে।
অ।
তুমি?
ঠিকে আছে। এ মই এ চাহ তাহ খাইছো, খাই পেলাই মোবাইল চাই আছিলো ৰ'বা। আজিকালি যিটো মোবাইলটো মেইন তেনেকুৱা হৈছে হয় নে নহয়? ইণ্টাৰনেট আমি ইন্টাৰনেট ব্যৱহাৰ কৰিয়ে এনেকুৱা হৈছে যে মোবাইল নহলে আমি থাকিবই নোৱাৰো হয়নে?
অ।
এই মোবাইলটো যদি কিবা অলপ বেয়া হয় চাবাচোন, তুমি যেন ঘৰৰ সদস্য এটাহে নোহোৱা হৈছে। খালি খালি এট
অ। হুঃ হুঃ। খালি খালি লাগি থাকে তাকে। তেনেকুৱাই হৈছে আৰু। এইমাত্ৰ মানে ফোনটো, উম, এইমাত্ৰ ফোন টো লাগোতে ধৰা, লাগা নাছিলে ফষ্টোতে ন? তাৰ পিছতেহে লাগি লে লাহেকে।
হয়। আৰু কিন্তু এটা কথা, হয়। আৰু যদি চাবা তাৰপিছত ইণ্টাৰনেট কেনেকুৱা এটা বস্তু, তুমি ভালদৰে ব্যৱহাৰ কৰিলে ভাল হয় নে। বেয়া ব্যৱহাৰ কৰিলে তোমাৰ বেয়া, সেইটো নিজৰ ওপৰত কথা। এ আজিকালি চাবা আজিকালি চাবা ফেচবুক, হোৱাটছপ, ইনষ্টাগ্ৰাম, সকলোৱে ব্যৱহাৰ কৰে। কিন্তু তাৰ মাজতো তুমি চোৱা ফেচবুকতটো এটা যে উপাৰ্জন মাধ্যম হৈ পৰিছে হয়নে। বহুত কিন্তু ফেচবুকৰ দ্বাৰা ঘৰ চলাই আছে। আমি নিজেই দেখিছো। এই দেৱলত তাহক। সেনেকুৱা বহুত আছে হয়নে!
উম।
তেনেকুৱা সাধাৰণ। সেইকাৰণে ভালদৰে চলালে আচলতে ভাল, আৰু তুমি চাবা কিছুমান এনে কোৱা পোষ্ট আহে যে আমি নিজৰ ভাই হক ভাইৰ লগত চাব নোৱাৰো। কিছুমান বেয়া পোষ্টবিলাকো মানুহে দি থাকে হয়নে নহয়? কিন্তু তেনেকে আচলতে ভালতোক আকোৱালি ল'ব ল'ব লাগে মই ভাবো আৰু তেনেকৈ, নে কি কোৱা?
অঁ ভালটোৱে আঁকোৱালি ল'ব লগে, এতিয়া যদি তুমি ভালটো নাচাই পেলাই বেয়াটো যদি চোৱা তোমাৰ টো কিবা নহয় কিবা অপকাৰ হ'বয়ে দিয়াচোন ন। আৰু এতিয়া মোবাইলটো ক'ব অ। মোবাইলটো এতিয়া ক'ব গ'লে আমাৰ হাততো নাথাকে, হয় নে নহয়? আমাক বেলেগে কন্ট্ৰল কৰি থাকে। উম সেইটোয়ে আৰু।
অ আৰু তুমি ঠিক কথাই কৈছা। আৰু কেনেকুৱা হয় চবা, আজিকালি ধৰি লোৱা আমি এঠাইত ফুবলৈ যাম হয় নে নতুন এঠাইত। কিন্তু আমি নাজানো ঠাই খিনি কোন খিনি দিছে বা লেকেশচনটো হয়নে? আমি গুগলত চাৰ্চ কৰি লৈ আমি গুগলে আমাক কিন্তু লৈ যায়। সেই যৰলৈকে আমি যাব ওলাইছো। যাম আৰু হয়নে? সেইগিলাক কিছুমান বহুতো সুবিধা আছে। আৰু তাৰে মাজত তুমি চাবা আজিকালি বহুত টো এপ আছে। মিছো হওক, ফ্লিপকাৰ্ট হওক, এমেজন হওক, সেইবোৰ। আমাৰ তাত এনেকুৱা হয়, যেন আমাৰ ঘৰৰে কিছুমান লৰাই হওক বা সেই এনে বিনামূলে সে আৰু তাৰমানে ধৰি লওক পঢ়ি শুনি ঘৰতে এনেই নিবনুৱা হৈ আছে। তেওঁলোকে যেতিয়া তাত ডেলি হয় কাম কছে নে কি কোৱা? সেইটোও এটা ভাল হৈছে হয়নে?
উম। মানে সেই আৰু সিহঁতে নিজৰ মানে উম। তাকে। নিজৰ মানে সিহঁতে কি বুলি কয় এতিয়া মানে, সেইটো বস্তু, নিজে উপলব্ধি কৰিছে আৰু, যে অ', আমিচোন এনেকেও আমি ঘৰ চলাব পাৰোঁ ন, সেই বস্তুটো সিঁহতে উপলব্ধি কৰিছে, তাৰ ফলত সিহঁতৰ নিজৰে ভাল দিয়াচোন ন।
অ', আৰু তুমি চাবা, আমাৰ কোনোবা ধৰিল' আ নিয়, আমাৰ পৰা বহুত দূৰত আছে, বাহিৰত আছে আৰু। তাক, আমি ফোন কৰিব পাৰো বা ভিডিঅ' কলত কথা পাতিব পাৰোঁ, এইটো কিন্তু ইণ্টাৰ ইণ্টাৰনেটৰ দ্বাৰাই এইটো এটা সুবিধা, হয় নে নহয়।
সেইটোৱেই।
আৰু তুমি চাবা, আমি ধৰিলও ক'ৰবাত ফুৰিবলৈ যাম, ৰে'লত যাম বা উৰাজাহাজতে যাম। আমি এই টিকটটো যে বুক কৰি থৈ দিব পাৰোঁ, ইন্টাৰনেটৰে সুবিধা হয় নে সেইটো। আমি নহ'লে তাত গৈ, আমি বেছি হাবাথুৰি খাব লগা দৰে হয়, কিন্তু আমি যে যেতিয়া, সকলোখিনি ইণ্টাৰনেটটে ঠিক কৰি থৈ দিওঁ, তাতে গৈ আৰু মানে ইমান চিন্তা নাথাকে নে কি কোৱা।
উম, সেইটোৱেই। ভালে হয়, মানে চব বস্তু সহজতে হ হৈ যায় আৰু ন। এতিয়া আগতে আমি, উম।
কোৱা।
আগতে আমি ধৰা, ফোনটো কৰিবলৈকেও নাছিলে একো ন। তেতিয়া, কিমান দিগদাৰী হৈছিলে। খবৰ এটাও নাপাও, তেনেকুৱা হৈছিলে ন, এতিয়া আমাৰ মা, মা-দেউতাহঁতৰ লগত মানে, এতিয়াতো আমিতো বাৰু মোবাইল পাইছোঁ। ৱে আগতেতো বাৰু একো নাছিলে দিয়াচোন ইন্টাৰনেট বা এনেকুৱা ফোনো নাছিল ঘৰত, হয় নাই তেনেকুৱা হ'লে মানে আগতে বহুতখিনি কিবা মানে সমস্যা দেখা গৈ ছিলে আৰু। সেইটোয়ে মানে ঘৰৰ খবৰ এটাও মানে গম নাপায় সিহঁতে তেনেকুৱা ন, বহুতদিন ধৰি মানে কথা-বতৰাও পাতিব নোৱাৰে, এতিয়া আমাৰতো কিমানখিনি সুবিধা হৈছে।
হয়, হয় আৰু তুমি চাবাচুন আগৰ বন্ধু বিলাকে স্কুলত লগ পালে বা, বহুত দিনৰ পিছত কৰ'বাত দেখা-দেখি হ'লে যেনে সেনেকোৱা কিন্তু, আজিকালি তুমি চাবা ইণ্টাৰনেটৰ সুবিধাৰ কাৰণে আমি ফোন কৰি কথা পাতি থাকিব পাৰোঁ, খবৰ লব পাৰো হয়নে, কিমান ধুনীয়া এটা সুবিধা হেন হয় গৈছে। সেই তেনেকুৱা, কিন্তু তাৰ ফলত এনেকুৱা কিছুমান আছে তাৰ ফলত অসুবিধাও কিছুমান দেখা দিয়ে, কেনেকুৱা ধৰণৰ আজিকালি চাবাচুন সৰু বাচ্ছা বিলাকে বহুত মোবাইল চাই হয়নে তাৰ ফলত কেনেকুৱা হৈছে আগৰ আমাৰ আগৰ আমাৰ আইতাহঁত শালত কাপোৰ লগাইচি, চশমা পিন্ধা নাছিল, কিন্তু আজিকালি সৰু ল'ৰা ছ ছোৱালী চশমা পিন্ধিব লগা হৈছে। এই মোবাইল চোৱাৰ কাৰণে সিহঁতে চব চকুৰ দৃষ্টিশক্তি কমি গৈছে হয়নে।
উম, সেইটোয়ে মানে
আৰু তুমি চাবা, আজিকালি ল'ৰা-ছোৱালীক ভাত খাব দিলে তুমি তেওঁলোকে মোবাইলটো নোহোৱাকে কিন্তু ভাত খাব নোৱাৰে। মোবাইলটো লাগিবই হয়নে, সেইটো কিন্তু আচলতে ল'ৰা-ছোৱালী কি জানে, ম মই ভাবো অভিভাৱকৰ আচলতে ভুল বুলি মই ভাবো হয়নে।
অ', মানে সমানে ভুল আছে দিয়াচোন এতিয়া সৰুৰ পৰাই যদি ল'ৰা ছোৱালীবোৰক যদি মোবাইলটোয়ে দেখুৱাই ভাত খুৱাই বা ধৰা মোবাইলটো কিবা কান্দিলেও মোবাইলটো দিব তেনেকোৱা হয় ন মানে কিবা এখন কাৰ্টুন টিভিতে কাৰ্টুন দে খোৱাই পেলাই হ'লেও ভাতকেইটা খুৱাব সেইটো যদি সৰুৰ পৰা যদি অভ্যাস কৰি দিয়ে ন তেতিয়া সিহঁতৰ সেইটোতো অভ্যাস হৈয়ে যাব দিয়াচোন অভ্যাসটোৰতো আৰু মানে গুচি নাযাব।
হয় হয় তুমি তুমি ঠিক কথাই কৈছা আৰু কি চাবা এই যে কৰোণাৰ সময়ত হয়নে ল'ৰা ছোৱালীৰ শি শিক্ষাৰ নামত অন্ধকাৰ নামি আহিছিল। সেই সময়ত কিন্তু এই অনলাইন ক্লাছৰ দ্বাৰাই কিন্তু ল'ৰা ছোৱালী আগবাঢ়ি আহিছে হয়নে সেইটোওতো আমাৰ সুবিধা হৈ ছে ইণ্টাৰনেটৰে সুবিধা সেইটো আমাৰ নে কি কোৱা
উম সেইটোও সুবিধা ত সুবিধাও আছে মানে অ সুবিধাও আছে তেনেকোৱা আৰু।
হয় সেইটো আচলতে আমাৰ নিজৰ ওপৰত হয় নে নহয় য'ত ভাল আছে তাততো বেয়া থাকিবই ন' সেইটো আমি কেনেদৰে ব্যৱহাৰ কৰো কি কৰো সেইটো আমাৰ ওপৰত কথা আৰু আজিকালি তুমি চাবা আমি ধৰি লোৱা ক'ৰবাত ফুৰিব ফুৰিব গৈছো বা কোনোবা আত্মীয়ৰ ঘৰত গৈছো বহুত দিন মূৰত পুৰণা মানুহ খিনিক লগাগাল পাইছো তেওঁলোকৰ লগত একপি ফটো উঠি পেলাই আমি ফেচবুকতে সাঁচি থৈছো হয় নে সেইটো আমি পিছত হ'লেও আমি এদিন হ'লেও চাব পাৰিম সেইটো এটা আমাৰ সুবিধা নে কি কোৱা।
উম', স্মৃতি ৰাখি থব পাৰি ন'। ইমান ধুনীয়াকে
আৰু আৰু তুমি চাবাচোন কে কেনেকোৱা হয় এই লৰা ছোৱালী স্কুলত ধৰি লোৱা আজি কিবা অসুখ হৈছে লৰাটো স্কুলত যোৱা নাই এই গ্ৰুপ আজিকালি গ্ৰুপ আছে হয় নে নহয় প্ৰত্যেকে স্কুল বিলাকত আজিকালি গ্ৰুপ খুলি লয় সেই গ্ৰুপত দি দিয়ে যে আজি কি শিক্ষা আহিছে সেইখিনি দি দিয়ে তাৰ ফলত কিন্তু লৰা ছোৱালীয়ে নগল ঘৰৰ স্কুলত নগল ঘৰত থাকিয়ে সেইখিনি শিকিব পাৰিছে নে কি কোৱা
অ সেইখিনি শিকিব পাৰিছে এতিয়া এই কৰোণাৰ সময়তে ধৰা ইমানখিনি সুবিধা হৈছে ন'। কৰোণাৰ সময়তে ধৰা আমিয়ে এতিয়া অনলাইন ক্লাছ কৰিয়েতো কিমান খিনি শিকিলো তেনেকোৱা আৰু আমাক পালাততো আৰু চব অনলাইন যোগেদিয়ে হৈছিলে আমি ক্লাছ নাইন টেনত থাকোতেও গোটেইখিনি অনলাইন যোগেদিয়েই হৈছিলে তাৰপৰাই মানে চব সেপিনি আমি মানে আমি প্ৰায় এক দুবছৰ মানে অনলাইনৰ যোগেদিয়ে মানে হেৰি হলো আৰু ডাঙৰ হোৱা বুলি ক'ব লাগিব আৰু ন
হয় হয় তুমি ঠিক কথা কৈছা আৰু কেনেকোৱা হয় জানা হে হেৰি হয় নহয় আজিকালি ল'ৰা ছোৱালীবিলাকে চাবা অনলাইন গেম খেলে হয়নে সেইটো কিন্তু আচলতে সুবিধাজনক নহয় এই গেমৰ পৰা এ আজি বহুত ভালেকেইদিনো হ'ল পাঁচমাহ ছয়মাহ মান হ'ল এটা ল'ৰাৰ মৃত্যু হোৱা এই অনলাইন গেমৰ হৈ কিবা কাজিয়া লাগে ঘৰত তেনেকোৱা এন ধৰণৰ আচলতে কা হেঁতেন মই ভাবো অলপমান অভিভাবকো এতিয়া অলপ চকু দিব লাগে ল'ৰা ত মোবাইলত কি চাই আছে হয় নে নহয়? আজিকালি চাবাছোন তুমি? অ ল'ৰা - ছোৱালীবিলাক কি চাই মোবাইলত কি চাই আছে সেইটো আচলতে মই ভাবো গুৰুত্ব দিব লাগে নে কি কোৱা?
উম সেইটোয়ে গুৰুত্ব দিব লাগে কিন্তু মানে অ মোবাইলটো মানে একো প্ৰাইভেচি বোলা বস তোটো নাথাকে মোৰ মতেদিদে মানে এতিয়া আমি কি বস্তু চাইছ তো বা কি নাচাইছো সেইবিলাকতো কোনোবাই নহয় কোনোবাইতো ধৰা গম পাইছে ন মানে ক'ব গ'লে এতিয়া এ আই এ আই দিয়ে বহুতখিনি বস্তু বনাই দিব পাৰি ন এতিয়া আমি গুগলত ধৰা এবাৰ এই মেটা এ আই বুলিয়ে আছে হোৱাটছএপত সেইটোৰ যোগেদিও আমি যদি কুৱেশ্বনটো যদি দি দিও হোৱাটছআপ মানে হোৱাট চপতে এনচাৰে আহি যায় ন ত সেইটো কোনে কৰি আছে কোনোবা নহয় কোনোবাইতো কৰি আছে দিয়াচোন ন? তেনেকুৱা কথা এতিয়া আমাৰ হাতত মানে নাথাকে আৰু সেই কন্ট্ৰলটো উম।
এ ধৰি লোৱা নিবনুৱা ল'ৰা ঘৰতে আছে, আজিকালি যে এই ধৈৰাক কিবা এডভেটাইজবিলাক দি থাক কে নহয় হয়নে? চাকৰিৰে বিজ্ঞাপনবিলাক সেইবিলাক কিন কি ইণ্টাৰনেটৰে এটা সুবিধা হৈছে নেকি? মেটাৰ পৰা শিকিব পাৰিছে হয়নে? তেনেকুৱা ধৰ সেই
পদত দিছিলে ন কিন্তু আজিকালিতো আৰু চব মোবাইলতে পাই যায়।
হয়। সেইকাৰণে মই ভাবো আচলতে আমি ভালদৰে ব্যৱহাৰ কৰিব লাগে তেতিয়া হয়তো নিশ্চয় আমি কিবা লাভান্বিত হ'ম আৰু তুমি শুনিচাই চাগে? এই ৰে কিছুদিন আগতে যোগ দিৱস আছিল গোটৰ মহিলাবিলাকে ব্যায়াম কৰিব গৈছিল হয়নে?
অ হ হ।
তুমি দেখিছা নে তুমি কিমান বেয়াৰ ফালে গ'ল হয়নে? সেই যে বেয়াৰ ফালে গ'ল সেই মই কি ভাবো জানা তুমি সেই লগৰে কোনোবাই ভাইৰেল কৰিছে হয়নে নহয়? নহলেও কোনোবাই বেলেগেতো অহা নাই সেইকাৰণে মই ভাবো আমি ইজনে সিজনৰে কোনোবা যেন হেৰি বুলি ভাবো আৰু। শত্ৰু যেন আমি ইজনে - সিজনক শত্ৰুৰ দৰে নে কি কোৱা?
অ সেইটোয়ে মানে মানুহে মানুহৰ শত্ৰু বুলি যে কয়। তেনেকুৱা হৈছ
হয়, অ আৰু সেইকাৰণে কি জানা? মই ভাবো উহ এটা লিমিটত মোবাইলটো ব্যৱহাৰ কৰক, আমিও চাওঁ মোবাইল হয় নে নহয়? তুমি চাবা টো ৰাতি মোবাইলটো নাচালে টোপনি নাহে নে কি কোৱা? এ হেহে হয়নে?
হিহি। ৰাতিপুৱাত মোবাইলটো নাচালে অ ৰাতিপুৱা মোবাইলটো নাচালে মানে
ৰাতিপুৱা মোবাইলটো নাচালে মনটো ভাল লাগি নাথাকে আৰু সেই টোত যেন লগৰী হয়নে? তেনেকুৱা হৈ গৈছে। পিছে আজি তোমাৰ লগত কথা পাতি বহুতখিনিয়ে ভাল লাগিল তোমাৰ পৰা নজনা কথা বহুতো শিকিলো হয় নে? আ আশা কৰো আগলৈও কথা পাতিম তোমাৰ লগত। পিছে আজিলৈ এৰিছো ধন্যবাদ হা।
অ ঠিক আছে দিয়া বাৰু।
মোক।